হেল্ল' কি কৰিছা? অ শুনি আছো কোৱা।
অঁ এই কাম বন কৰি আছোঁ ঘৰ সাৰা, ঘৰ মোচা। ঘৰ মচিবলৈ লৈছো। তুমি?
ময়ো সেয়া হাৰ মোচাকে কৰি আছো দিয়া। ৰাতিপুৱাতো এইবিলাক কামেই বেছিকে হয় আৰু।
কাপোৰ ছাৰ্ফ দি থৈ আহিছো।
অ
কাপোৰখিনি ধুই কৰি লৈ পেলাই ৰ'দ বহ অঁ ধোৱা নাই। বৰষুণ
অ আমাৰ ইয়াতো বৰষুণ পৰি আছে কিন কিনকে।
আমাৰ ইয়াতো পৰি আছে সেইকাৰণে চাৰ্ফ দি থৈ দিছোঁ বোলো অকণ চাহি কৰি লওঁ।
অ চাহ খালা চাহ খালো অ। অ মইও খাই বৈ উঠিলো।
অঁ চাহ খাইকৈ ল'ৰাটোক ভাত পানী বনাই খোৱাই স্কুলত পঠিয়ালোঁ। ছোৱালী গ'ল।
গ'ল অ ছোৱালী উও গ'ল লৰা ও গ'ল।
আহঁ ভাত পানী বনাই কৰি আজৰি হল আও মানে
সিহঁতক বনাই কৰি দিলো আকৌ দুপৰীয়ালৈ বনাব লাগিব।
অঁ মই সিহঁতক বনাই কৰি খোৱালোঁ মাহ ভাত কেইটামানকে বনাই খুৱাই পঠিয়াইছোঁ। আ কাপোৰ এসোপামান চাহফ দি কৰি লৈ পেলাই চাৰ্ফে দি থৈ দিছোঁ আৰু উঠাও। অকণ দেৰি হ'ল যে আজি মাহ ভাতকে বোলো বনাই খুৱাই পঠিয়াওঁ কণীয়ে বইল কৰি।
অ
কিবা এতিয়া যে ছিজনৰ কিবা আচা চাচা বনাইছা নেকি আম, কঁঠাল। গাছ টেঙাত।
অ বনাইছো দিয়া। আমৰ কঠালৰ মুচি গাাজ টেঙা তিন বিধে বনাইছো।
অঁ কঁঠালৰ কেনেকৈ বনালা। কঁঠালৰওতো কোৱাচোন মোক মই কঁঠালও বনাব নাজানো যে।
অ কঠালৰ মানে সৰু মুচিটো। ধুনীয়াকে ওপৰৰ বাকলিটো গুচাই লৈ পেলাই।
আহঁ
মাজৰ খিনি মুচি ভিতৰ অংশ খিনি ধুনীয়াকে সৰু সৰুকে কাটি পেলাই অ সিজাব লাগে। সিজালেহে আচাটো কোমল হব।
অঁ অঁ
সিজাই পেলাই ভালকে তুমি চেকনি এখনত চেকিব পেলাই ধুনীয়াকে পানীটো যোৱাৰ পিছত ৰদত দি পেলাই, বেছি ৰদত দিব নালাগে অলপ ৰদত দি পেলাই জজৰীয়া হোৱাৰ পিছতে তুমি আচাৰত দিয়া মছলা তেল এইবিলাক সকলো বিলাক দি পেলাই ধুনীয়াকে ভুচি খিনি আ আকৌ সেই মছলা তেলখিনিৰ লগত অকণমান ভাজি পেলাই মিলাই ভালকে ৰ'দাই পেলাই বটলত ধুৱাই থলে হৈ গ'ল আৰু
মই হেৰি বনাইছোঁ গাজ টেঙা বনোৱা নাই টেঙাকৈ থৈ দিয়ে যে টেঙাকৈ থৈ দিছোঁ মানে
অ
ৰ'দটো দিলেই বোলো ৰ'দত দি বোলে বনাম। অঁ আকৌ টেঙা কৰি থবও পাৰি নহয় সেয়া টেঙা হলেও
পাৰি পাৰি
মাছ বনাই খাব পাৰি যে গাজ টেঙা।
অ তোমালোকে কেনেকে খোৱা গাছ টেঙা?
গাজ টেঙা আমি টেঙাকৈ খাওঁ। আছা বনাইও খাওঁ।
আমি আকৌ গাজটো কেঁচাই কেঁচাই অহ
কেঁচাই কেচাই কিহৰ লগত পাত নেকি
গাজটো ধুনীয়াকে কেঁচাই কেঁচাই অ কেঁচাই কেঁচাই ভাজি খাই নহয় খাই পাইছো।
অ ভাজি খাই অকন তিতা লাগেচোন
বেছি নালাগে অকমান লাগে। কিন্তু মিহি মিহিকে কাটি পেলাই পাতল কে আৰু কাটি পেলাই তেল অকন সৰহক ভাজি খাবাচোন বৰ ধুনীয়া লাগে। তোমাৰ অকমান দাতকে চকলিয়াই পেলাই দাইলত
অ অ নহয় আমি হেৰি লগত খাওঁ মাটিমাহৰ লগত। মাটিমাহ খাৰ দি হেৰি বাঁহগাজ তেনেকে খাই ভাল লাগে। তেতিয়া তিতা নেলাগে কিন্তু হেৰি কৰে যে ভাজি খাওঁ যে দি তেতিয়া অকণ তিতা তিতা লাগে।
অ অকমান লাগে তিতা হ'লেও ভাল লাগে খাই।
এই মাছ চাছ আনিলে টেঙা কৰি থৈ দিছোঁ। অ
অহ।
কেতিয়াবা টেঙা খাবলৈ মন গ'লে তেনেকে খাওঁ।
অ পিহনাত পিহি পেলাই গুড়াকুয়ি এই চিচাৰ বটলত ভৰাই থওঁ। তাপা মানে তুমি কেতিয়াবা মন গ'লে ভাত খোৱাৰ সময়ত অকমান লৈ পেলাই তাত পিঁয়াজ, জলকীয়া, নিমখ তেল অকন দি সানি খাইও বৰ ভাল লাগে।
উম ভাত লগত।
খাইছানে তেনেকে?
তেনেকে খাওঁ অ তেনেকে খাওঁ তাপিছত আকৌ কেতিয়াবা মাছ আনিলে মাছৰ লগত বনাই খাওঁ টেঙা।
অ
তেনেকে আকৌ সেই লগত বইলা মাংস বা মুৰ্গী মাংস বয়েল কৰি দিলে গাজ টেঙা দিয়ে যে তেনেকে খাওঁ খাই পাইছা তেনেকে
কেনেকে বনাইনো
অঁ হেৰি ব্ৰইলাখিনি ব্ৰইলা হওঁক লোকেল হওঁক আৱ লোকেল মুৰ্গী মুৰ্গী মাংসখিনি মানে পানী অকণ দি পেলাই উতলাব লাগে উতলাই থাকোঁতে তাতে হেৰিখিনিও দিব লাগে এই গাজ টেঙাখিনি তাপিছত গাজ টেঙা লগত এই আদা অকণ থেতেলিয়াই দিব লাগে নহৰু অকণ থেতেলিয়াই দিব লাগে তাৰ আকৌ মছলা চছলা অকণ ছটিয়াই দিব লাগে আৱ ধনিয়া পাত দিব লাগে খালী তেল মাৰিব নালাগে আৱ মছলা চছলা মানে অকণ বেছি জীৰা চিৰা দিব নালাগে বেছি নহৰু কেঁচা আদা এই গাজ টেঙা দি পেলাই বয়েল কৰি সিজোঁতে একে মাংসটো ধুনীয়া গোটা গোটা হৈ যায় নহয় এই মাংস যেনেকে চুপ বনায় আৱ তেনেকে বয়েল কৰি কৰি হেৰি কৰি পেলাই সেইখিনি খাই বৰ ধুনীয়া লাগে খাই চাবাচোন তেল দিব নালাগে
অ
তেল মাৰা নহয় আৰু বাকী সেইখিনি দিলে অ খাই বৰ ধুনীয়া লাগে তেনেকে কেতিয়াবা বিলাহী দিও খাওঁ তেনেকে বনাই গাজ টেঙা নহ'লে সেইকাৰণে ভাবিছোঁ এইবাৰ গাজ টেঙা অকণ সৰহ কে এতিয়া ওলাই আছে যেতিয়া নিজৰ ঘৰৰ হেৰি নাই বাও বজাৰ পৰা কিনি আনিছোঁ
অ আমিও বজাৰ পা কিনি আনি খাওঁ
উম হেৰিত আছে মাৰ ঘৰত বাঁহৰ গছ কিন্তু তাত যাবলৈ পাৰা নাই যে কৈ থৈ দিছোঁ গ'লে লৈ আহিম বুলি এই গৰম বন্ধতে গ'লে লৈ আহিব লাগিব তেতিয়া সৰহকে মানে টেঙা বনাই থৈ দিম আকৌ এতিয়া কিনি অনা কমকে মানে বনাইছোঁ আৱ টেঙা অকণ বনাই থৈ দিছোঁ আকৌ আচা অকণো বনাইছোঁ তেনেকে খাই ভাল লাগে গাজ টেঙা আচা গাজ টেঙা আচাৰ এ হেৰি টেঙা পিহনাত ৰুকি লৈছো গাজখিনি ৰুকি পেলাই দুদিন তিনিদিনমান থৈ দিলোঁ বাৰু তুমি যিমান দিনলৈকে থৈ দিব পাৰা ৰ'দটোৰ লগতহে কথা মোৰ হ'ল চাৰি পাঁচদিনমানে হৈ গ'ল মানে থৈ দিয়া ৰ'দ নাছিল লে যে বৰষুণ পৰে তাৰপিছত অকল হেৰিখিনিৰ পৰা উলিয়াই অকনমান চেপি চেপি মানে কা হেৰি এখন কাপ পোৰ এখন দি পেলাই ভাল চাফা কাপোৰ আও তাত দি পেলাই হালধি অকণ সানি পেলাই ডলা বা চালনী এখনত মেলি দিবা
অহ
মেলি পেলাই হালধি নিমখ সানি পেলাই মেলি থৈ দিবা মেলি থোৱাৰ পিছত অকণমান তাৰ গা পানী টো নাইকিয়া হ'ল নহয় তেতিয়া তুমি তাত সেই মছলা দিয়া আচাৰ হেৰি আচাৰ যি বনালে যি যি মছলা দিয়ে আও মচলা বিলাক সেই গোটেই মচলা খিনি দি তেল অকণ গৰম কৰি হেৰি চিচাও বাতি বা তিলৰ সেৰি এটাতে গোটেই বিলাক সানি কৈ ৰ'দত দি থাকিবা খাবলৈ বৰ ধুনীয়া হয় গাছ টেঙা তেনেকৈ আচা ইমান খাটনি নাই
অ এতিয়াতো গাজ ওলোৱা ছিজনো
অ ছিজনো এতিয়া আমৰ আমৰ আচাৰ মই ইমান ভালকৈ বনাবলৈ নাজানো
অ আমৰ আচাটো সেই তেনেই অ
আমখিনি কেনেকে থ'ব লাগে মানে হেৰি নহয় এবাৰ বইল কৰি দিলোঁ
অ বইল নকৰাকেহে কয় আমৰ আচাৰ
অ সেইকাৰণে মই ভালকে নাজানো যে
অ আম আমৰ অ অ অ আমৰ আচাৰ কলিআমটো অ কলি আমটো ধৰি লোৱা তুমি ধুনীয়াকে ধুই পখালি লৈ পেলাই বাকলিয়ে ছাকলীয়ে কাটি ললা লৈ পেলাই তাত নিমখ হালধি অকমান সানি চালনী এখনত ৰদালা ৰদাই পেলাই যেতিয়া তোমাৰ অকনমান শুপুতা শুপুটি হ'ব আমখিনি তেতিয়া তুমি সেয়া তেল কেৰাহিত গৰম কৰি পেলাই মই আচাৰত কেঁচা তেল নিদিওঁ চব গৰমাই পেলাই দিও
অ
গৰমাই পেলাই তাত মছলা চছলা চব দি পেলাই আমখিনি দিবা দি জলকীয়া চলকীয়া তুমি মচলা যি দিয়া আৰু আচাৰত দিয়া মছলা দি পেলাই ধুনীয়াকে লৰাই লৰা লৰাই কৰি আচাৰ খিনি আমত আমত মছলা খিনি যেতিয়া মিলি যাব তেতিয়া তুমি ঠাণ্ডা হলে বৈয়ামত ভৰাই পেলাই আও ভালকে ৰদাই থাকিবা তাতে অকণমান ভিনেগাৰ দি দিলে ভাল হয় আচাৰটো মানে অলপ বহুত দিনলৈকে ভালে থাকে
সলনিটো নেমুও দিব পাৰি ন অ ভিনেগাৰ আৰু নেমু একেই
একেই
এই ভিনেগাৰটো দিলে বেছি ভাল হয় নেকি আমৰ আচাৰত
অ ভিনেগাৰটো দিছে বেছি ভাল হয়
অঁ অ ভিনেগাৰ আনি থৈ দিছিলো এই এইবাৰ আম কিনি আনি পোলে কলি আম নহয় অকন পো কে হ'ল বজাৰৰ পৰা আনিছিলে সেইকাৰণে বো অকণ সিজাই দিওঁ নেকি বুলি বোলে সিজাই দিল বেছি সিজি গলগৈ বাহাই থৈবলৈ মানে বেলেগ কামত লাগি থাকিলো বেছি সিজি গ'ল মানে আচাৰখিনি ইমান ঠিক নহ'ল ধুনীয়া নবোলো গাজ টেঙা ঘৰত বনোৱা আচাৰখিনি খাই ভালেও লাগে
ভাল লাগে
অ সেই কাৰনে
এতিয়া দুপৰীয়ালে কি বনাম বুলি ভাবিছা
বনাব লাগিব তেনেকে
অ আজি দুপৰীয়া সজ কি বনাবা
দুপৰীয়া কি বনাও জানো কাম বন কৰি লওঁ তাৰপিছত
অ অ
ভাবিম আৰু আগতে কামখিনি কৰি লওঁ আৰু
অ
কি বনাওঁ
আহ
হ'ব দিয়া ন
অ হ'ব দিয়া ৰাখা
পিছত অ